হেল্ল' অৱ, কোৱা
চা
এনে বহি আছো। পিছে ক'ত আছা তুমি?
মই এতিয়া ঘৰতে আছো এতিয়া একো কৰা নাই এনে, তুমি
অ চৰাই চিৰিকটিৰ মাত শুনা পাই আছো।
ওচৰতে আৰু, অৱ গছৰ তলতে আছোঁ।
চিৰিকটি মাত শুনা পাই আছো।
তুমি কি কৰি আছা এতিয়া! ক'ত ঘৰতে?
মানে তুমি এতিয়া কি কৰি আছা কি কাম কৰি আছা?
কাম কৰা নাই এতিয়া, এনেকুৱা বাছ এনেই ক্ৰিকেট খেলিবা যাওঁ সন্ধিয়া টাইমত
অ অ মোৰ সেই একেই অৱস্থা।
জয়দেৱেতুকুন কাম এটা পাইছিলে বোলে জয়দেৱে।
হা
জয়দেৱে কাম পাইছিলে বোলো এটা।
অ কৰিছে তয়ো পোন্ধৰ হাজাৰ পাইছে বেগ মাহৰ কৰিছে
অ মোক কাইছিলে ষোল্ল হাজাৰ বুলি কোৱাইছিলে আছিলে ভাল কাম আছিলে চিকিউৰিটি গাৰ্ডৰ
অৱ
অঁ এতিয়া বোলে এতিয়া ক'লে ভাল নালাগে বাৰ ঘণ্টা কৰিব লাগে। সাতটাৰ পৰা সাতটালৈকে তো সেইটো কাৰণে কি এৰি গুছি আহিল মানে নোকোৱাকে তাৰপিছত আকৌ ৰিটাৰ্ণ ফোনো কৰা নাই মই কৈছোঁ মোক ক'লা হয়, গলো হয়। নাই এতিয়া কেনেকে ফোন কৰিম আৰু মই যেতিয়া গুচি আহিলো তেতিয়া ফোন বোলে বোলে খঙে কৰিব চাগে।
অ মোৰতো সেনেকা বহুত জেগাত কৰি দিলো সেনেকাই
ভালে আছিলে কামটো হয় না।
চবতে এখন সেনেকুৱাই হয়, ভাল ভাল পালে অলপ বেয়াও থাকে। মিলা সনে চলাব লাগিব আৰু এনেকাই একেবাৰে ভাল বিচাৰিলে এনেকে পোৱা নাযাব ইমান। মানে যিটো অভিজ্ঞতাৰ পৰা কৈ আছো সেইটোৱে আৰু মানে ময়ো বহুত কাম জইন কৰলো। পিছত কেইদিন কৰি কৰি এৰি দিলো না। সেইটো মানে এৰাৰ পিছত মানে এৰাৰ পিছতে মানে অনুভৱ হয় যে কামটো ঠিকেই আছিল এই কামৰ কাৰণে বহুত মানে কিমান চেষ্টা কৰি আছে পাব কাৰণে, মানে যেতিয়া থাকে বস্তু মানে মূল্য বুজি নাপাওঁ না।
অ অ
ম যেতিয়া বস্তুটো গঠি যায় হাতৰ পৰা তেতিয়া বস্তুটোৰ মূল্য এটা বুজি বুজি পাওঁ।
অঁ আজি ৰাতিপুৱা কেইটাত উঠিলা।
ৰাতিপুৱা যিটো সোমাইছো উায় মন নাযায় পাঁচটাত উঠিলো এজন লগ আহিল মাতাল উখিনি ঘূুৰব গিলো আৰু ৰাস্তাৰ ফালে আৰু একো নাই।
ময়ো আজি কি কয় পাঁচটা কিমানান বাজিছিলো ছয়টে বাজি গৈছিল।
অ অ পস্ততে উঠি গৈছো উঠি আন অপ ফবা চুৰা গলো ৰাস্তাত কলেজ ফিল্ড ফালেও গলো জলদি সুমালো
সেইটো কাৰানে ৰাতি পুৱোৱা পচনে তে উতি নি
অ
ভালেই দিয়া ৰাতিপুৱা উঠিলে এটা ভাল অভ্যাস।
উ উম উম হয় হয়।
হয় বাকী আৰু তোমালোকৰ তাতেটো নদী চদীতটো নাই ওচৰতে নহ'লে নদীৰ বতাহ খাব পাৰিলে আমাৰ নিচিনাকৈ।
উম নাই নাই
বাকী ইফালে ব্ৰিজৰ পিনে যোৱা নাই নেকি আজি
ত ব্ৰিজৰ ফালে অলপ দূৰ আছে ৰ এই অকলে অকলে নাজ যা ৰাতিই কেতিয়াবা যদি সংস উঠা উঠিছিলো আগতে কেইজনানমান ৰানিং কৰি গৈছিলো ৰ'দ ৰানি তেতিয়া গ চি পেলাই ব্ৰিজৰ ফালে অলপ দূৰ হয় আমাৰ এইফালে অল। তিনি চাৰে কিলোমিটাৰ মোটামুটি অ তিনি চাৰে কিলোমিটাৰ
মানে অক
বহুত বেছি দূৰ নহয়। খোজকাঢ়ি যাব নোৱাৰি তিনি চাৰি কিলোমিটাৰকৈ বেছি হ'ব নেকি?
উম হ'ব পাৰে বেছিও হ'ব পাৰে। আৰু এটা আছে পাঁচ কিলোমিটাৰ দূৰত ব্ৰিজটো যে এতিয়া নন্দেশ্বৰৰ ব্ৰিজটো ইফালে মাটি আহিফালে পাৰ হৈ আহিফালে ব্ৰিজটো দূৰত আছে সাই ফালে যোৱা ৰাস্তাত দুটা ব্ৰিজ পাই ডাবৰ সিফালে পথাৰ আছে ন ত ইফালে অলপ চাৰ কিলোমিাৰ হয় ছাৰ তিনি চাৰি কিলোমিটাৰ এনেকে হয় মোটামুটি
নহয় এই ডাঙৰ বীজটোও আছে। যিটো নন নাৰায়ণ সেইটো নেকি?
অহিক্ষীতটো বহু দূৰ হ'বোৱা। এই ব্ৰিজটো এইটো ব্ৰিজটো ইয়াৰ পৰা তোমাৰ ক'ব গ'লে মোটামুিৰি ধৰিলোৱা চল্লিশ কিলোমিটাৰ ওচ ওচৰা ওচৰি ধৰি লোৱা সাত্ৰিশ কিলোমিটাৰ ওচৰা-ওচৰি হয় সাত্ৰিশ আঠত্ৰিশ কিলোমিটাৰ এনেকে হ'ব।
মই এনেকুৱয় দেখা পাইছিলো মানে নেপত ত' এইটো কাৰে সেইটো বিৰধ দ কথা কোৱায়
আাৰ এই, পাঁচ কিলোমিটাৰ ৰানিং কৰোতে তেতিয়া আমাৰ হাল খাৰাপ হৈ যায়। পাঁচ কিলোমিটাৰ ৰানিং কৰি গেলে আহহাতে আৰু পাচঁ াৰ সখ আহিব লগা হৈ যায়, ইমান ঢাকৰ লাগে না বহুত আৰু লগ নাথাকিলে জচ নাহে না, অ' লগ থাকিলে পাৰি যাবা, আগতে গৈছিলো। এতিয়া লগ বিলাক চব ইফালে ইফালে হৈ গৈছে কাম কৰ গৈছে কিছুমানে
অঁ।
মানে সেইটোৱে আৰু।
এইটো হয়, একোৱেল লগ থাকিলে মানে, যাব মন যায়, আৰু অকলে কৰি, আৰু কোন যাবা আৰু।
সেইটোোৱে ৰাস্তা কুকুৰে ভোগে না, অকল অকলে যাব ভাল নালাগে।
আমাৰ ইফালে চাগে বৰষুণ দিব নেকি, ডাবৰ বতল লগাইছে, আমি যাম গছত
মানে জাম বিলাক পৰি আছে তলত, মাটি চাটি লাগিছে, ফাটি ফাটি যাই আছে জাম বিলাক।
জামাৰো গছ আছে নেকি তোমালোকৰ তাতে?
পেপাৰ এটা পাৰ দিছোঁ পেপাৰত নপৰে খালি মাটিৰ ফালে পৰে, যোন ফালে পাৰছো'আ হেফালে নপৰে, এটা জাম নপৰে
অ এ'কি কি গছ আছে? এনে কঠালৰ গছ
প্ৰথম নাই, আপেল মানে আ দিিছো
আপেলৰ গছো আছিলে।
কিহত
আপেল
জনাই
আপোনাৰ গছ ক'ত হ'ব আৰু ইয়াতে
কঠালৰ নাই আমাৰ আম আছে জাম আছে।
আৰু, লেচু আছে নেকি?
নাই নাই লেচ নাই, প সৰু আছে।
বাকী দেখোন তোমালোকৰ বাগানত, বাগানত দেখোন নেমু টেঙা লগাব পাৰে, নেমুৰ গছ, নেমু টেঙাৰ গছ।
লৈছে নাম মোৰ গৈছে অ', এইিবাৰ ভাবতেওঁ লগাব লাগিব।
নেমু টেঙাল গছ লগাই দিবা আৰু মাজে মাজে কলগছো লগাই দিবা, ভাল হ'ব, তামোল গছ বিলাক
উম', উম', উম। ইয়াত ভাবিছো ৰগছ কলগছ লগাম বুলি।
নাই গুৱাহাটী পিনে ইমান দাম কলৰ। মালভোগ কলৰে ইমান দাম।
উম বহুত, কলগছটো লগাব লাগিব, নেবুটো লগাব লাগিব, নেবুটো। লগাব লাগিব। ইম্পৰ্টেন হৈ আছে।
নেমু লগবা। নেমুৰ চাৰিটা নেমু ধুৰি ডাঙৰ ডাঙৰ থাকে চাৰিটা নেমুই পিনে। আমাৰ বা থাকে নহয় যাই। ত' তাকে কোৱাইছিলে মানে।
মানে হাইবিছ ডাঙৰ ডাঙৰকৈ চপৰ টাইপৰ গছটা গছতা হৈ যায় সেইটো লগাব লাগিব।
বাকী এনেই অমিতাৰ গছ নাই নেকি?
অমিতা গছ কেইটামান লাগাইছো ৰ, সৰু সৰু মানে অনলাইনৰ পৰা অৰ্ডাৰ দিছিলো মানে গুটি। ত' সেইটো মানে ডাঙৰ হৈছে। অলপমান দাঙাইছো এটা একদিন গাহৰি এটা উওলাই দিছে এটা। ত আৰু কেইটামান আছে তিনি চাৰিটা আছে আৰু ডাঙৰ কৰি আছে মানে কিবা ঔষধ দিব লাগিব কিবা ঔষধটো। যাম যাম কৰি আছো কিনিম বুলি, যাৱাই নহয়। এদিন যাই ঔষধ ঔষধ দিলে মানে জল্দি ডাঙৰ হ'ব গাছটো, মানে এতিয়া এনাৰ্জি নাপায় নাই ইমান পাতলাকে আছে সৰু হৈ আছে। আৰু পান গেছতে কিবা পকা পকা লাগি যায়। কিন্তু কি কি ঔষধ দিলে ভাল হ'ব এ।
পাণ গছৰটো মইতো এনেকুৱা নাজানো।
অ', কিবা প লাগি যায় পিছত। গুৰি পৰা কিবা গাছটো শুকাই যায়, মৰি যায় কিবা।
তাকে দোকানত গৈ সুধিব লাগিব য'ত মানে এই ঔষধ চৌখধ বিক্ৰী কৰে যে ধানত কেতিয়াবা এইবিলাক।
হয় হয়। এতিয়া গাছটো ঔষুধ দিব লাগিব নহলে গাছ বিলাক ইমান এক বছৰে হ'ল মোটামুটি ডাঙৰে নহয়। আগলি পৰক পচি পচি যায়। পয়োৱা চকা লাগি খাই দিয়ে না। তাপা আগগিলাও খাই দিয়ে বগাগিলা আগগিলা খাই খাই মাজে মাজে। টাউলডে পোৰা একদম ডিজাইন বনাই দে। পানী নাখাইছে।
অ', অ।
পান গছটো লগাব পাৰিলে ভাল হয়। এতিয়া ক'ব গ'লে মানি, লীপ বুলিও ক'ব পাৰে। মানি প্লেণ্ট
উম, পাণ গছ এইবিলাক কি নেমু টেঙা, আৰু কলগছ এইবিলাক লগাব পাৰি বাগানত। ভাল ইন
হয় হয়, উম সেটো ত ভাবিছো আৰু ভাবিছো তো লগত সজনা টা লাগা দিম সজনা গাজ যে। মৰিংগা বুলি কৈছে।
বাকী এনেই কিবা কিবি বিক্ৰী কৰা নেকি?
এ সেনকে এখন বিক্ৰী কৰা নাই। এই আগতে সৰু থাকোঁতে গৈছিলো মুৰ্গী ঠুৰ্গী লৈ গৈছিলো বিক্ৰী দিব। বাৰি ক চ লৈ গৈছিলো। কিন্তু এখন ম‌ই নাযাও সেনেকে বজাৰত বিক্ৰী ছিকি কৰবা। তাৰ মানে, তাৰ মানে বহুত দিন নব ওখ ক নিয়ে এখন এখন সেৰিজেত মানে। ফিল হয় মানে, পাৰি যাবা মানে যোৱা নাইগাৰ গ'লে অ হৈ যাব
হয় হয় বাকী তামোল চামোল বিক্ৰী কৰি দিয়া নেকি একেবাৰে এনেে চিঙি বিক্ৰী কৰা
ছিঙি নহয় ডাইৰেক্ট বেপাৰী দিমখন পাৰি আহে পাৰি লৈ যায়।
বেগ চিষ্টম নে কি নহ'লে ডাইৰেক্ট বাগানটো একেবাৰে বিক্ৰী কৰি দিয়া।
চা যদি তামোল যদি ভাল লগা থাকে বেছি লগা থাকে তেনেহলে কিবা বেগচিষ্টেম দিম আৰু যদি তামোল যদি চাং কৰবা বেছি ক'ব কম আছে তেনেহলে হনেে কিবা এটা আইডিয়া কৰি দিয়ে পিছত কেতিয়াবা বেপাৰীৰ প্ৰফিট হয় কেতিয়াবা বেপাৰী লছো হয়। লছ মানে লছ নহয় ত তো বেচাই দিয়ে পাৰবই কিন্তু তথাপিও
অ অ এক বিঘা হ'বনে বাগানটো?
পুৰণটো হ'ব এইখিনি কিন্তু বহুত গছ মৰি গৈছে এইবাৰ ভাত তফানত ভাঙি চিঙি গৈছে এতিয়া বহুত কমি গৈছে গছৰ সংখ্যা আৰু মাটিতো ভাগ বতৰা হৈছে নহয় কঁকাল ভঁথাল ধুনীয়া লাগি থাকতে আৰু প্ৰব্লেম চব্লেম অলপ আছে বেছি নাই অলপ চলপ আছে আৰু
যত য'ত মৰিছে তাতে আকৌ সৰু সৰু পুলি লগাই দিবা এই তামোল গছ
হয় হয় লগাব লাগিব আৰু ঘৰটো বনাওঁতে বহুত ক কাকে দিছো নহয় মানে
বাকী এনে অ গাহৰি কেইটা আছে।
গাহৰি নায় ক'বাকেইি এটা যাছ মাত্ৰ আছে অ এটাই মাত্ৰ আছে নাই দিয়া নাই দি ন সৰু আছে এইটো ব্ৰ হৈ আছে
বাকী কি বিক্ৰী কৰি দিলা
উম এটো কা বিক্ৰী হৈ গৈছে আগতে আৰু মানে কিছুমান মৰি মৰি যায় ন কিছুমান বেমাৰ লাগি যায় আৰু ওচৰে পাজৰে থাকে ঘৰে খালে পেললে যায় আৰু শু মাৰ চ দেপেটো
খোলাই থাকে নেকি এনেকে বান্ধি দিব লাগে
নে বান্ধি বান্ধি থোৱা আছে এইটো যিটো আছে সিটো বান্ধি থ থৈ দিম ন ওচৰে পাজতে গেলি কেঁচা লাগে ন মানুহবিলাক অলপ জ্বলে টাইপৰ অলপ এনেকুৱা-
বাকী এনে কি কয় চাইদৰ ঘৰতো আছে চাগে-
চাইদ ঘৰ চাইদে ঘৰতটো নাই - বলে ঘৰটো আছে ততে ঘতে এক ঘৰ বাদ দে এক ঘৰ আছে আৰু ইফালে ইফালে আছে ক কোনবত বা আছে কিছুমানত আছে কিছুমানত নাই।
বান্ধি থোৱা নে খোলাই এৰি দিয়ে এনেকে
কিছুমানে খোলাই এৰি দিয়ে আৰু কিছুমানে বান্ধি থয় কিছুমানে- কিন্তু বেলেগৰ ঘ ঘৰত কি য যাৰ ঘৰত নাই তাৰ ঘৰত গেলে কিবা বস্তুটো খাই দিয়ে নহয় গছ চাছ কিবা বা লেতেৰা চেতেৰা কৰি দিয়ে। সিহঁতে মাৰি চাৰি দিয়ে আৰু ডাউ চাও চলাই দিয়ে কিবা কিবি সেনেকা। অ সেই কি নাই আহতটো বান্ধি থাকো। টাইমতে খাৱা দি বান্ধি থৈ কিন্তু মাজে মাজে অলপ এৰিব লাগে মানে অলপ লৰ চৰ কৰিব লাগে না।
অ বে কি কৰণ কত গৈছে।
এ কবাত